অ, শুনিছ নাই?
শুনিছো -শুনিছো ভাল- ভাল। তোমাৰ?
ভাল- ভাল। তাৰ পৰা তোমাৰ পৰীক্ষা কেনেকুৱা হৈছে?
পৰীক্ষা আজি আজৰি বাৰু। ভালেই হ'ল আজি অসমীয়া আছিলে।
অ-অ, তেতিয়াহ'লে কাইলৈ পৰা ঘৰত থাকিবি নেকি?
যাম। আজিহে কাইলৈ থাকিম আকৌ পৰহিলৈ আহিম। কচিংটো থাকিব ক্লাছত দুদিনমান হব।
অ-অ-অ তাৰপিছত বন্ধ পৰিব নেকি? অ, অকনমান দীঘলীয়াকে ঘৰলে নাহ নেকি? তই আহিবি আকৌ। কিমান দিন অহাত থকা নাই। অ-অ আহিবি - আহিবি। বাকী খবৰ খাতিটোতো ভালেই। এই আমাৰো ভালেই। হেৰি খালি এই আমি খেলৰ প্ৰেক্টিচ কৰিব লাগিছিলে নহয় মানুহটো খেল কেইবাখনো আছিলে।
মোৰলৈ সেইদিনা দীঘলাই ফোন কৰিছিলে।
অঁ।
তাৰ পৰা দীঘলে কৈছে মানে অহা হেনো হেৰি। তিনি জুলাইত এখন আছে লখিমপুৰত।
অ'
আকৌ সোতৰ পৰা একৈশ তাৰিখলৈ বোলে ধেমাজিত আছে আকৌ,। সাতাইশ তাৰিখ অ, অ, চৌবিশ তাৰিখৰ বা ঊনত্ৰিশ তাৰিখলৈকে আছে হেনো এই বিশ্বনাথত
অ- অ -অ এই ঠিকে আছে হে এখনো খেল মিচ কৰিব নোৱাৰি দেই, গোটেই কেইখনতে যাব লাগিব মানে কি? এতিয়া আমাৰ চবৰে গম বন্ধও পৰিব খেলবোৰ হৈছে। আৰু বহুত দিন আমি খেলাও নাই নহয় লগ হৈ গোটেইখিনিয়ে।
হয় -হয় বহুত দিন খেলা নাই বাৰু। অ, এতিয়া সেই মানে মই শুনামতে বোলে সেই এই বিশ্বনাথ খন একদম বহুত পাইছ মানে বাসত্তৰ হেজাৰ।
অ, গম পাইছো মই চিঠি পাইছো নহয় মোলৈ ফোনো কৰিছিলে।
অ, তেতিয়া হ'লে এই বাকী দুখনৰ আমি প্ৰেক্টিচ টাইপেই হ'ব ভালকে খেলিলে।
অ, প্ৰেক্টিচ হ'ব। বাকী দুখনত আমি যিমান দূৰ পাৰো প্ৰেক্টিছ কৰি কাৰ ক'ত ভুল আছে সেইখিনি জানি বুজি পেলাই, সেইখিনি শুধৰাই লব লাগিব। আহ, বাকী এনেই ভাল নোহোৱাটো খা খবৰ।
ভাল -ভাল -ভাল
উম, উম, তই খিনালি আগতকে সেই দেখিছো মানে কালি নে পৰহি ফটো
থোৱা পচিঙত।
অ, গম পাইছো ভালে হৈছে, মানে ফিজিকেল এক্সাচীজ কৰি থাকিব লাগে।
উম, ক, ক, কাইলৈ পৰা আকৌ হেৰিও ৰাতিপুৱা আবেলি দৌৰিবলৈ যাম ফিল্ডত।
আহ, অ। যাবি যাবি, অ, অ, যাবি -যাবি হে দৰিব লাগে। ময়ো সেই দৌৰি আছোঁ। কালি অ' কথা জানো কালি আকৌ ষ্টেচনলৈ গ'লো
অ' আমি কথা জান চোৱাতকে আকৌ সেইয়াতো ভাল আকৌ ষ্টেচনৰ এই যে দীঘলীয়া ৰাস্তা
অ পাৰি কালি আমি তাতহে ৰ ধৰিবিছো
পৰা ৰাতিপুৱা
ৰাতিপুৱা যাব পাৰি বাৰু দেই এনেকুৱা ইমান প্ৰব্লেম নাই
চাৰে চাৰি অ চাৰে চাৰিটা মানত গ'লে
অ' পাৰি পাৰি মইতো ৰেডি আছো মানে মোৰ
এনে কথা জান গলেও খোজকাাঢ়িয়ে যোৱা
কথা জান গলে খোজকাঢ়ি যাওঁ কেতিয়াবা স্কুটিখন লৈয়ও যাওঁ চাইকেল লৈয়ও যাওঁ উম উম বাকী এনেই হেৰি এইটো কি তহঁতৰ কচিঙত কেনেকুৱা ৰাণনিং দিয়ে মানে পুৰা ডিষ্টেন্ঞ্চটো কভাৰ কৰিবলৈ দিয়ে নে স্পীড ৰা দিয়ে কেনেকুৱা দিয়ে
দিয়ে আমাৰ টাইমহে দিয়ে
কেনেকুৱা ধৰণৰ টাইম দে কিমান
টাইম মানে প সেই আধা ঘন্টাত দিয়ে আধা ঘন্টাত যেই পাক হয় পঞ্চল্লিশ মিনিট দিয়ে কিমান ঘূৰিব পাৰি দৌৰিব পাৰি
মানে একেৰাহে পঞ্চল্লিশ মিনিট তহঁতে দৌৰ অ' বহুত দেখোন ষ্টেমিনাাৰ তেন্তে
অ 'পঞ্চল্লিশ মিনিট আধা ঘন্টা সেনেকে দৌবাই
অ' আমাৰ আকৌ টোৰ মানে ডিচেঞ্চটোহে মেইন মানো ইমানতটো ডিচেঞ্চ কিমান সময়ত পাৰিছ সেইটোহে আচল মানে।
সেইটোৱে মানে আমাৰ যে এতিয়া এনেকে দিছে টাইম সেই টাইমৰ পৰায়ে আমাৰ স্পীদ টো বাঢ়ি গৈ থাকেগে তাৰ পিছত আকৌ ডিসট্যান্সটো ওলাই যাবগে ন এনেকে কিমানত এতিয়া কেনেকে ধৰিব পাৰিছে। কিমান দেৰিত কিমান দূৰ সেইটো
থিকে আছে মুঠতে তোক ফিজিকেল একচাৰচাইজ টো কৰি থাকিব লাগে আৰু ৰেগুলাৰ বা মানে সদায় অনুশীলন কৰি থাকিব লাগে তেতিয়া ইমপ্রুভমেন্ট এনেও আহিবই অহাটো মানে চিয়ৰ। শুনিছনে? অ' সদায় কৰিব লাগে সদায় কৰিব লাগে। তাৰপিছতে তোৰ হেৰিয়া এই তেজপুৰৰ খেল খনৰ কাৰণে মই মানে লছ এটা ঠিক কৰিছোঁ তাত তোৰ আমি যিহেতু পু পোন্ধৰজন মানুহ যাম ন' গতিকে মানে সিহঁতে পইচাটো অলপ চাই দিম বুলি কৈছে। তিনিশকে ল'ম বুলি কৈছে পাৰ পাৰ্চন ত' বেছি নলয়।
ধেমাজিখনো চিন্তা কৰিব নালাগে।
ধেমাজিততো তহঁতৰ সম্পৰ্কীয় কোনোবা আছেই।
অ', ধেমাজিখনো মিলাই লম।
অ', তাতে থাকিম দে যোৱাবাৰ মোৰ মনত আছে ন' যোৱাবাৰো আমি তাতে আছোঁ, ভাল তাহঁতৰ তাত।
অ',
ধুনীয়াকে জেগাও আছে, বাকী খোৱা বোৱা কৰিলি নেকি?
কৈলো, কৈলোঁ,
অ', কি খালি?
এহ মই ভাত খালোঁ জেথাইহঁতৰ ঘৰতেই কলেজৰ পৰা আহি এতিয়া যাম আকৌ ঘৰলে।
অ',
এহ ম, মামা ককাই এই ভাত খাই আ ছে মোকো সেই ভাত খাবলৈ মাতি আছে মই বোলো সেই ইয়াৰ লগত খেলৰ কথাটো পাতি পেলাই
আলোচনা কৰি, অ, মই মানে এই তেজপুৰখনলে অলপ বেছি যিহে প্ৰেক্টিচ কৰিছোঁ। এই তেজপুৰখন হেৰি নহয় এইবিলাক অকল হেনো ছটা দলৰ মাজতহে হ'ব খেলখন।
অ', তেনেহ'লে দেখোন বহুত পাপ হ'ব দেখোন। তাত, কম্পিটিশনটো বেছি হ'ব। অ', ভালে হ'ব মই বহুত দিন, খেলাও নাই মানে ইমান অকমান, ইমান ডাঙৰ খেল খেলাও নাই মোক খেলিবলৈ মন গৈও আছিলে। ভাল হৈছে এতিয়া সুবিধাটো পাওঁতে, খেলি লম আৰু মই তোৰ আজি আবেলি মানৰ পৰা আকৌ প্ৰেক্টিছ কৰিবলৈ যাম। নেটত, আমাৰ এই টাউনৰ কাষৰ ফিল্ড ফোনতে তোৰ নেটত লগাই এতিয়া প্ৰেক্টিচ হৈ আছে নহয়।
অ', অ, আমাৰ মোৰ হৈ আছিলে মই এইকেইদিন যোৱা নাই মানে বৰষুণ যে।
অ', আমাৰো একে কিন্তু তাত এই তাত পানী জমা নহয় আৰু আৰু ত' নেটৰ পুৰা সেইখন চফা কৰি ৰাখে। সেইখনতে আমি, প্ৰেক্টিছ কৰোঁ। সেয়া এটা এহ, আৰু কি মানে তো যিমানে প্ৰেক্টিচ কৰো মানে আমনি পাছোঁ নাই ক্ৰিকেটৰ ক্ষেত্ৰত।
অ', হয় এই বহুত খেলিব মন যায় মোৰ হা, দে এইকেইদিন নাই যোৱা কেনেকে আছো ঘ ৰুমত
অ মানে কি সোনকালে সন্ধিয়া লাগি যায় সোনকালে সন্ধিয়া লাগি যায় লাগি যায় মানে
অ মই এতিয়া ঘ ঘৰতো বল চল ঢেৰ ক আছে খেলিিবকা পকি কাইলৈ মানে
অ তেতিয়াহ'লেতো খেলি দিম আৰু কি আৰু নিজৰে প্ৰেক্টিচ হব উম উ
অ বহুত দিন হৰটন টিকাো খেলা নাই নহয়
অ তাতো খেলিবলৈ যোৱা নাই নহয় তালৈকো যাব পাৰি তাতো কিন্তু ল'ৰা ছোৱালী বৰকে গোট নাখায়
এ আগতে ধঢেৰে হৈছিল এতিয়া মানে হেৰি হ'ল ন চব গাও প পৰা নাইকিয়া হ'ল
সেইটয়ে আজিকালি চব ব্য্স্ত কিছুমান পঢ়িবলৈ গৈছে কিছুমান আগত কোম্পানী কামত গ'ল স কাৰণে মানে তো আগৰ কতে মানুহ গ নাখালে মানে মনতটো নবহে কিন্তু এ হে টাউনৰ মানে খেলপথাৰ লে মানে বহুত ল'ৰা আহিব লৈছে আজিকালি ৰাতিপুৱাও খেলে তাৰপিছততো সন্ধিয়া সময়ো খেলে সেইকাৰণে ভাল লাগে তাত খেলি অ অ তই কিবা কৰি আছ নেকি
নাই নাই মই ভাত চাত খাই উদ্ধো সেইটোহে
অ অ অ
পামগৈ অ আৰু আধা ঘন্টা পঞ্চলিশ মিনিটত
অ হ'ব হ'ব এই ৰাতিলৈও কথা পাতিম দেই মোৰ মানে তোৰ লগত অলপ কথা অলপো আছে
হয় হয় গম পাইছো এতিয়াও ম মোৰ মানে সেই পঢ়া কথা এটাও সুধিবলৈ আছিল ম
অ কি কথা
এই যে ভূগোলটো যে এ টান নেকি বাৰু এই এই দ্বাদশ শ্ৰেণীৰ এই কলা শাখাত
ইমান টান নহয় কি হলো কিবা টান পাইছ নি তই
ত বহুত টান টান ওলাইছে নহয়
কি আছে তাত সেইবোৰ মানে তোৰ বিষয়বোৰ কেনেকুৱা ধৰণৰ আছে
এ ইণ্ডিয়াৰ ওপৰতো আছে
এ নহয় ইমান টান নহয় তই মানে সেই ভূগোলৰ কথাখিনি সেইখিনি নলেজ হিচাপে লবি যে মই এই কথাখিনি জানিবৰ কাৰণে পঢ়িছো য' পৃথিৱীখনৰ বিষয়ে মানে জানিম ভাৰতবৰ্ষত মানে কেনেকুৱা ধৰণৰ ভৌগলিক পৰিৱেশ তাতো ধৰি লক কেনেকুৱা ধৰণৰ অবয়স সেইবোৰ জানিবৰ কাৰণে পঢ়িছো বুলি ধৰি লবি
হলেও ম মাজে মাজে মাজে অকমান টান হয় মই মানে সেইকাৰণেহে সুধিছো
অ টান হয় তই সেইখিনি মানে নিজে ইজি প্ৰচেছত তই মনত ৰাখি ল'ব ব লাগিব যে আচ্ছা এই বস্তুতটো এনেকুৱা জাষ্ট তই কথাটো মনত ৰাখিবি সেইটো এটা নলেজ হিচাপে লবি আৰু তই পৰীক্ষাত সেই নলেজো তই জাষ্ট লিখি দিবি গম পাইছ নাই
হয় হয়
পইণ্ট বনাই যাবি পইণ্ট বনাই গ'লে মানে তটো ৰজু হয়
হয় অ অ
আৰু তাত সংজ্ঞা কিছুমান নাই জানো কোনটো কাক বোলে কি কথা এইবোৰতো সংজ্ঞা আছে ন অ এইবোৰ তেনেকে হেৰি কৰি যাবি আকৌ
তে হলে মানে সেই বেলেগকে পঢ়িবলৈ অলপ আকৌ এই খেলটো থাকে যে
এ হয় খেলতো থাকে হয় তই এতিয়া দুইটা মেনেজ কৰিব পাৰিব লাগিব আৰু ত সেইটোও সেই
অ এই খেলটোৰ পৰা মই মানে আহি পাওঁ সাতটা চাৰ ক্ষেত্ৰত তাৰ পৰাাহে পঢ়াটো হয় মোৰ
তই হেৰি কৰিবি আকৌ ৰাতিপুৱা সময়ত অলপমান সোনকালে উঠি দিবি পঢ়িবি আৰু
অ' ৰাতিপুৱা মোৰ ৰাতিপুৱা সোনকাল বাৰু দেই মোৰ ৰাতিপুৱা চাৰে পাঁচটাতে উঠো।
পঢ়িদিবি আকৌ
অ' সেইটোয়ে কওঁ বাৰু।
অ', সেইটো এ ভাল হ'ব তই এতিয়া দুইটা মেনেজ কৰি আছ অকমানতো টাফ হ'বই। আৰু এইবোৰে মানে তেনেকে দুইোটা মেনেজ নকৰে ন সিহঁতে অলপ উজো হ'ব। কিন্তু তই দুইটা মেনেজ কৰি আছ কাৰণে টাইম টো নিজে মিলাই মেলি ল'ব লাগিব কোন সময়ত তই পাৰ কোন সময়ত নোৱাৰ।
হয়, হয়।
উম।
সেয়ে মই তেনেকে এতিয়া মিলাই মেলি আৰু কৰি চলি আছো।
অ', অ'।
মানে চাৰে সাতটা পাওঁ খেল চেলৰ পৰা
অহ।
আহি পেলাই সেই এই যে তাৰাপা আহি চা সাতটা আঠটা মান ত পঢ়ো আৰু দশটা চাৰে দশটা লৈকে। তাৰপা অলপ ভা ভাত তটো খাই এঘাৰটাত শুই দিওঁ সোনকালে।
আহ।
আকৌ ৰাতিপুৱা চাই পাঁচটাত উঠি চাৰে সাতটালৈকে পঢ়ো। পঢ়ি মেলি গা চা ধুইে কলেজলৈ ওলাওঁ।
অ', অ' আহ ঠিকে আছে নিজে টাইম চেডুলটো মিলাই ল'ব লাগিব।
অ', মিলেও বাৰু। সেইটো আছ
সেইটোয়ে অলপমান কষ্ট হ'বই আৰু তোৰ কি আৰু মানে কি লাইফতো তেনেকুৱাই অলপ কষ্ট কৰ
সেইটো এই দুটা বছৰতো কষ্ট টকা পিছত বাৰু অকল খেলটোত বেছিকে গুৰুত্বতটো দিব লাগিব অলপ তেতিয়াহে মানে এতিয়া আৰু এই এইটো বছৰ শেষ হলে মানে আণ্ডাৰ ছিক্সটিন আহি আছে।
আহ।
সেইটো চিলেকচন হ'লে ভালেই।
অ', ভাল হব তই দুইটাতে পঢ়াতও সমানে লৈ যাবি আৰু খেলখনতো লৈ যাবি আৰু খেলৰ ফিল্ডখনো আজি কালি ডাঙৰ নহয়। একেবাৰে সৰু নহয়। আকৌ এতিয়াতো আছাম প্ৰিমিয়াৰ লীগো হেৰি হৈছে নহয় উদ্বোধন হ'লেই।
মই ভাবিছিলো আকৌ হেৰি কৰো নেকি বুলি এই ৰেজিষ্ট্ৰেশ্যন কৰি দিওঁ নেকি বুলি। কোৱাহেঁতেন ট্ৰাইেল দিব লগা হ'লহেতেন দিলোহেতেন বলিঙতে বা অলৰাউণ্ডাৰ
নহয় তই ট্ৰাইেল দিবি কিন্তু তই মানে এতিয়া সম্পূৰ্ণ প্ৰিপেয়াৰ হোৱা নাই ন।
এইটো ঘাপ ফুককে ওলাইছে ন অহা বছৰলে এতিয়া বহুত ধুনীয়া টাইম এটা হ'ব মোক এতিয়া শিক্ষা অহা বছৰলে যদি আগৰ পৰা অলপ কষ্ট কৰি থাকো আডাৰ এই এ পি এলত খেলিম বুলি অসম প্ৰিমিয়াৰ লীগত তেতিয়া মানে অলপ ভাল হয়।
সেইটো সেইটো আৰু তই বছৰ এটি ভালকে টাৰ্গেট হিচাপে লৈ পেলাই যদি তই কৰ সাজু হৈ উঠ নিজৰ ভুলখিনি মানে যদি শুদ্ধৱাই ল ক'ত কি ভুল হৈ আছে সেইখিনি যদি তই শুদ্ধৱাই ল তেতিয়া মানেতো ভাল হ'ব আৰু তাত এবাৰে মানে কি এইবোৰ সুযোগ এবাৰ পায় গম পাইছ। বাৰে বাৰে আহি নাথাকে নহয়। গতিকে তই এবাৰতে ভাল প্ৰদৰ্শন কৰিব লাগিব মানে।
মই অহা বছৰ সেইটো কৰিম বুলি ভাবিছো তাৰ পৰা এতিয়া আক কৰি আছো মানে সেইটো জুলাই অহা অ' লাষ্টৰ অক্টোবৰ চিলেকচন হ'ব।
অ', অ,
চিলেক্ট হৈ যাওঁ মোৰ মানে অলপ হেৰি হ'ব অসমৰ কাৰণে খেলিবলৈ পোৱা চান্স এটা আহি যাব।
অ', অ,
মই মানে এই কিতাপ এই এই কেটা মাহ মানে অলপ কষ্ট কৰি আছো বেছি।
অ', তহঁতৰ একাডেমিয়েতো এইবোৰ অপ